হেল্ল' হয়।
অ', শুব দুপৰীয়া নমস্কাৰ জনাব। নাই মই বৰ্তমান মই বৰ্তমান ব্যস্ত নাই মই আছো
অ, অ, মই আপোনাৰ লগত অ, মই আপোন আপোনা লগত অলপমান দৈনন্দিন জীৱনৰ বিষয়ে কথা পাতিব বিচাৰিছিলো।
হয় হয় হয় হয় দৈনন্দিন জীৱন।
অ', হ, হ। ত' আপুনি প্ৰথমতে কওকচোন দৈনন্দিন জীৱন বুলিলে আপুনি কি বুজে
হয় দৈনন্দিন জীৱন মানে আমি আহ ৰাতিপুৱাৰ পৰা শুই উঠি গধূলিলৈকে যিবিলাক আমি কাম কাজ কৰো বা অভাসত পৰিণত কৰোঁ সেইবিলাককয়ে মই সাধাৰণতে দৈনন্দিন জীৱন বুলি ভাবো।
হয় হয় সেইটোৱে হয় দৈনন্দিন জীৱনত আমি যিখিনি কাম কৰো দিনটোত। সেইখিনি কামটোকে আমি দৈনন্দিন জীৱনত মানে বিশেষ হয় ত' আপুনি তাৰ পিছত এইটো কথা কওকচোন মোক দৈনন্দিন জীৱনটো আপোনাৰ মতে কেনেকুৱা হোৱা উচিত এজন মানুহৰ
হয় হয় দৈনন্দিন জীৱনতটো মানুহৰ সুস্থ হোৱা উচিত। সেইকাৰণে কৈছো মই যে মানুহে যদি ভালদৰে জীয়াই থাকিব বিচাৰে বা জীৱন যাপন ফোন কৰিব বিচাৰে তেতিয়াহলে' ৰাতিপুৱাই শুই উঠি আমি ভাল পৰিষ্কাৰ পানী অ, খাই আমি শৌচ পেচাব কৰি অকণমান ফুৰিবলৈ য যাব লাগে ব্যায়াম কৰিব লাগে আহি আমি ব্ৰাছ কৰি মুখ ধুই আমি আহ ভাল পুষ্টিকৰ খাদ্য খাব লাগে। তাৰপিছত আমাৰ যিবিলাক সচৰাচৰ কাম থাকে সেই কামবিলাক কৰিব লাগে তেনেদৰে আমি আবেলি হ'লে খেলা খেলিব লাগে। আৰু পঢ়া শুনা কৰিব লাগে তাৰপৰি আৰু ৰাতি হলে আমি টোপনিতো সোনকালে ৰা ৰাতিৰ আধাৰ আমি সোনকালে খাই তো আপুনি যাব লাগে, মোৰ মতে সেইখিনি বুলি ভাবো মই।
হয়, হয়, হয়, সেইটোৱে আচলতে কি আমি। যদিও অকনমান ব্যয়াম কৰো, আমাৰ গোটেই দিনটো আচলতে মনতটো ভাল লাগি থাকে। গতিকে আমি যদি পুৱা সোনকালে উঠি ব্যায়াম কৰিব পাৰোঁ, খুবেই ভাল আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে। লগতে আমি, আমি যি বিলাক আহাৰ খাওঁ, সেই আহাৰ বিলাক যাতে পৰিষ্কাৰ পৰিচছন্নতা হৈ থাকে সেইটো বিষয়ত আমি বহুত বিশেষ গুৰুত্ব দিব লাগে। হয়, হয়। যদি লেতেৰা বস্তু থাকে, তাত যদি বেক্টেৰিয়া পৰে, আমি যদি সেই খাদ্য খাওঁ আমাৰ কি হ'ব? আমাৰ বেমাৰ হ'ব। হয়, হয়, হয়। গতিকে আমি পৰিষ্কাৰ পৰি্ছন্নতা কৰি ৰখাত খুবেই গুৰুত্ব দিব লাগে। তাৰপিছত আপুনি এইটো কথা কওকচোন মোক সময়ৰ মূল্য কিয় গুৰুত্ব। গুৰুতপূৰ্ণ, আমি যিটো একচুৱেলি সময় পাওঁ ধৰক দিনটোত আমি চৌববিশ ঘণ্টা সময় পাওঁ ত' সেই চৌবিশ ঘণ্টা সময়তটো আমাৰ কাৰণে কিমান মূল্যবান। হয়নে নহয়? ত', আপুনি কি ভাবে এটা এটা ছেকেণ্ডৰ কাৰণে, ছেকেণ্ডৰ বহুত মূল্য। ত', আপুনি ক চোন মোক, সেই এটা এটা ছেকেণ্ডৰ ইমান যে মূল্য ইমান যে মূল্যবান বুলি কয় সময়টো কিয়?
হয়, হয়, হয়, হয়। বিশেষকে আমি এ, জানো যে সময়টো আমাৰ কাৰো বাবে ৰৈ নাথাকে আৰু সময়ৰ অহ, সময়ৰ কামখিনি যদি আমি সময়ত কৰি নিদিওঁ তেতিয়াাহলে বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে আৰু সেইবাবে আমি সময়ৰ কামবিলাক সময়তে কৰি যোৱাটো উচিত, বাকি মই আপোনাৰ পৰা অকনমান জানিব বিচাৰো যে সময়টো আমি কেনেদৰে ব্যৱহাৰ কৰিব লাগে।
হয় হয় আপুনি অসমীয়াত এখাৰ কথা শুনিছেনে সময়ৰ সদ সময়ত
হয় হয় হয় হয়।
আৰু এইটো কথা শুনিছে নে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
হয় হয় হয় হয় এইটোও শুনিছো মই।
হয় এইটো আপুনি চাওক কেনেকুৱা আমাৰ জীৱনত এইটো বস্তু টো আমাৰ এ মানে আমাৰ জীৱনত কি হয় এইটো খাটে মানে যজি আপুনি ধৰক সময় চাকোতে যিখিনি কাম কৰিব লগা সেইখিনি নকৰে আপুনি শুই থাকে, যেতিয়া আপুনি শু শুভ, শুভ সময় হয় তেতিয়া সেইখিনি কাম কৰিব লয়, ত' আপুনি যদি সময়মতে সময়খিনি কাম নক কৰে, আপুনি নিশ্চয় জী জীৱনত সফলতাত ক'বাত নহয় ক'বাত আপুনি কি হ'ব বাধাৰ সন্মুখীন হ'ব। গতিকে আমি যিমান পাৰো গোটেই জীৱনটোত আমি সময়খিনি সঠিক ব্যৱহাৰ কৰিলে। আমাৰ জীৱনটো কি হয় শৃংখলাবদ্ধ। তহতে চলি থাকে। গতিকে আমি আমাৰ জীৱনটোত সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানিলে। আমি সফল হোৱাত কবাত নহয় কবাত বহুত খিনি আমাৰ কি হয় সহায় হয়। ত' আপুনি চাওকচোন এজন মানুহে পুৱা সোনকালে উঠি। উঠি যদি সদায় তেওঁ। একেই ৰুটিন পালন কৰে। সোনকালে উঠে ব্যায়াম কৰে সুস্বাস্থ্য সুস্বাস্থ্যৰ কাৰণে। খুজ, খাদ্য খায়, তাৰপিছত তেওঁ নিজৰ কামখিনি কৰে। তাৰ পিছত গধূলি আকৌ ঘৰলৈ আহি তেওঁ। পৰিষ্কাৰ হৈ কিনে ৰাতি সোনকালে শুৱে, তেনেকুৱা এজন ব্যক্তিৰ জীৱনতটো সদায় ভাল হয়। আৰু যিবিলাক মানুহে সদায় দেৰিকৈ উঠিব তাৰ পিছত এইটো কৰিম ৰ, সেই টো কৰিম ৰ, এনেক কি থাকিব মানে এলাহ, এলাহ লাগি থাকিব। তাৰ পিছত অজুহাত দেখাই থাকিব মানুহ হ মই এইটো কৰিব পৰা নাই, সেইটো কৰি আপুনি কৰক, কিবা কৰক এনেকুৱা অজুহাত দেখাই থাকে। ত' সেই মানুহে জীৱনত সফল হোৱাত ক'বাত নহয় ক'বাত খিনি বাধাৰ সন্মুখীন হয়। হয়'। তাৰপিছত আপুনি আহ আপুনি এইটো কথা জানেনে সুস্থ জীৱনৰ বাবে আমাৰ যিটো সুস্থ জীৱন সুস্থ জীৱনৰ মানে কি কি অভ্যাস গঢ়িলে আমাৰ জীৱনটো মানে সুস্থ হৈ থাকিব আৰু কি কি অভ্যাস গঢ়িলে আমাৰ জৱনটো সুস্থ হোৱাত ক'বাত নহয় ক'বাত আমি বা আমি কি কি মানে অভ্যাস গঢ়া উচিত
হয় হয় হয় এতিয়া আমাৰ দৈনন্দিন জীৱনতটো আমি যদি সুস্থ আৰু সবল হিচাপে চলাই নিব লাগে তেতিয়া ফালে মই ভাবো যে আমি ৰাতিপুৱা সনকালে শুই উঠিব লাগে, প্ৰথম কাম টো হৈছে সেইটো আমি আৰু সনকালে শুবও লাগে আৰু সনকালে উঠিবও লাগে। উঠি আমি আমাৰ কৰণীয় যিখিনি কাম সেইখিনি কৰাটো অত্যন্ত প্ৰয়োজনীয়, যেনে আম আমি অ অকণমান শৰীৰ চৰ্চা কৰাটো অত্যন্ত প্ৰয়োজনীয় শৰীৰ চৰ্চা কৰিব লাগে আৰু শৰীৰ চৰ্চা কৰি শৌচ পেচাব হয় আমি নিতৌ গা ধুব লাগে গা ধুৱাতটো আমি পৰিষ্কাৰ পৰি পৰিচ্ছন্নতা আহ নিজকে আহ সজাই ৰাখিব লাগে। পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ মাজত তাৰপিছত। আমি যদি মই এজন ছাত্ৰ হিচাপে কওঁ তেতিয়া হ'লে মোৰ এইটো কৰ্তব্য হ'ব যে মই ৰাতিপুৱা শুই উঠি অকনমান আহ শৰীৰটো চৰ্চা কৰি মই আহ যদি গোহালিত গৰু ছাগলী আছে তেতিয়া হ'লে মই সেইবিলাক আহ মেলি দি আহি আহ মই আহ মূখ ধুই অ অকনমান পাৰিলে পঢ়িব লাগে পঢ়ি উঠি মই যদি গা পা ধুই অকনমান হ'লেও খাদ্য খাব লাগে পুষ্টিকৰ খাদ্য। খাই মই স্কুললৈ যাব লাগে স্কুলৰ পৰা যেতিয়া আমি আহো গোটেই দিনটো আহ তাতে শ্ৰেণী কোঠাত পাঠদান কৰি যেতিয়া ঘৰলৈ উভতি আহো তাৰ পিছত আমি উম কি কৰিব লাগে অকণমান জিৰণি দিব লাগে মস্তিষ্কক আমাৰ মস্তিষ্কক অকণমান জিৰণি দিব লাগে বা শুই দিব লাগে তাৰ পিছত
বহুত গুৰুত্বপূৰ্ণ কথা মানে আপুনি তেতিয়াৰ পৰা কৈ আছে মইও কৈ আছো যে আমি কাম বিলাক কৰিব লাগে। সময়মতে কৰিব লাগে সময়মতে হয় সকলো কাম কৰিব লাগে কিন্তু তাতকৈ অতিকৈ গুৰুত্ব গুৰুত্বপূৰ্ণ কথা আমি সময়মতে আমি নিজৰ মস্তিষ্কক বা নিজৰ দেহাটোক আমি কি দিব লাগে।
অলপ অকনমান সময় বিশ্ৰাম দিব লাগে বিশ্ৰাম দিলে আমি পুনৰ আৰু কাম কৰিবলৈ সক্ৰিয় হৈ থাকো আৰু তাৰপিছত আবেলি হলে হয় কওক
হয় আপুনি এইটো কথা জানেনে যে আমি বিশ্ৰামটো আমাৰ জীৱনৰ কাৰণে কিয় প্ৰয়োজন?
হয় বিশ্ৰামটো আমাৰ, জীৱনত অত্যন্ত প্ৰয়োজন কাৰণ বিশ্ৰাম আমি আহ যিহেতু আমি আজিকালি ব্যস্ততাৰ জীৱনত আমি আহ বৰ্তমান উ অতিবাহিত হৈ আছো। গোটেই বিশ্বজুৰিৱে ব্যস্ততাৰ-ব্যস্ততাৰ বান্ধনত বান্ধি আছে। গতিকে তাৰে মাজতে আমি নিজক খোৱা লোৱাৰ, আহ যত্নৰ উপৰিও আমাৰ, যিখিনি অভিভাৱক আছ ছে তেখেতসকলক যদি পাৰোঁ আমি তেখেতসকলৰো, কিছু দায়িত্ব ল'ব লাগে। বিশ্ৰামৰ ক্ষেত্ৰত, আৰু তাৰওপৰিও আমাৰ যিখিনি সৰু ল'ৰা ছোৱালী আছে সিহঁত আমাকে অনুসৰণ কৰি তেখেতসকলেও সিহঁত টো ডাঙৰ হ'ব, গতিকে সিহঁতকো আমি আহ আমাৰ যিবিলাক অভ্যাস সেই অভ্যাস বিলাক আমি সিহঁতক শিক্ষা দিয়াৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যাতে আই সিহঁতেও ডাঙৰ হলে সুস্থ এটা জীৱন যাপন গঢ়ি উঠিব পাৰে। তাৰে বাবে আমি আহ ৰাতিপুৱাই, যিখিনি কাম কাজ কৰাৰ পিছত আমাৰ এ যি হেটো আমি কৰ্মবিমুখী আমি কৰ্ম অবিহনেতো আমি জীয়াই থাকিব নোৱাৰো কৰ্ম কৰিব লাগিব। অৰ্থ উপাৰ্জন কৰিব লাগিব তেতিয়াহে আমি আমাৰ জীৱনবিলাক সুস্থভাৱে চলাই নিব পাৰিম বা অভাৱ অভিযোগ বিলাক আমি দূৰ কৰিব পাৰিম, আৰু সেইবাবে মই ভাবো যে জীৱনটো অহ অত্যন্ত প্ৰয়োজনীয় বিশ্ৰামৰ প্ৰয়োজন অ' আৰু সেই বিশ্ৰাম লৈ আমি জীৱনটো আগবঢ়াই নিব লাগিব।
হয় কাম কৰাৰ লগে লগে আমাৰ তেনেকৈ ঠিক তেনেদৰে আমাৰ বিশ্ৰামৰে প্ৰয়োজন আছে, আচলতে তে আমাৰ দেহা দেহটো ধৰক আপুনি যেতিয়া কাম কৰি থাকে মই যেতিয়া কাম কৰি থাকি আমাৰ দেহাটোত কিছুমান কোষ নিশ্চয় আমাৰ কি হয় অসুবিধা হয় টান পায় তো এনেকৈ আমি যি বিশ্ৰাম লওঁ ন আমি যেতিয়া গভীৰ নিদ্ৰাত যাওঁ তেতিয়া আমাৰ সেইবিলাক কি হয় মেৰামতি হয়'ল। গতিকে আমি সিহঁতক মেৰামতি হোৱাৰ কাৰণে আমি পৰ্যাপ্ত পৰিমানৰ সময়খিনি দিব লাগিব যদি আমি পৰ্যাপ্ত পৰিমণৰ সময়খিনি নিদিওঁ সিহঁতক তেতিয়াহলে আমাৰ কি হ'ব আমাৰ পি- পিচদিনাখন যেতিয়া আমি শুই উঠিম শুই উঠাৰ লগে লগে আমাৰ সেই সজীৱতাটো থাকিব আমাৰ এলাহ এলাহ লাগি থাকিব যদি আমাৰ পুৱা উঠাৰ লগে লগে এলাহ এলাহ লাগি থাকে তেতিয়াহলে আমি গোটেই দিনটো কাম কেনেকৈ কৰিম ত গতিকে সেই বিষয়টো খালে আপুনি এইটো কথা বুজিব পাৰি যে, বিশ্ৰামটো আমাৰ জীৱনত যেনে কাম প্ৰয়োজন বিশ্ৰামটো বহুত প্ৰয়োজন। বৰ্তমান সময়ত আপুনি এটা কথা গম পাই নে বৰ্তমান সময়ত মানুহৰ গভীৰ নিদ্ৰা বহুত কমি গৈছে
হয় হয় হয় হয় এইটো মই বিশেষকে মানি লওঁ এইটো হয় হয়
হয় বৰ্তমান সময়ত মানুহৰ, উম হয়-হয়, সেই ত আপুনি যিটো ক'ব খুজিছে সেইটোৱে আধুনিক জীৱন যাপন পালন কৰিব যোৱাতে যোৱাতে মানুহৰ বৰ্তমান সময়ত যেতিয়া আপুনি শুব যায় শুব যোৱাত যেতিয়া আপোনাৰ শুব যোৱাতে চকুত কিবা স্কিনৰ পৰা পোহৰ আহি পৰি থাকিব, ত' তেতিয়া আমাৰ নিশ্চয় মসিষ্ক আমাৰ এনেকুৱা ভাবিব যে শুৱা টাইম হোৱা নাই গতিকে আমাৰ মস্তিষ্কই গভীৰ নিদ্ৰাত যাবলৈ কিছুমান বাধা সন্মুখীন হয় ত' তেনেকে আমাৰ কি হয় পিছদিনাখনে পুৱা আমি এলাহ এলাহ ফিল কৰি থাকো বা দেৰিকৈ উঠ ক লে আমাৰ পুৱাৰ অভ্যাসটো আমাৰ ভাল নহয়।
আপুনি মই সেইটোয়ে কব বিচাৰিছিলো যে, আমি যদি ভালদৰে সো-নকালে শুই উঠিব আহ শুব লাগে আৰু সো-নকালে উঠিবও লাগে গতিকে আমি
ঠিক আছে আপুনি মোক এতিয়া সংক্ষেপ্তে এবাৰ কৈ দিয়কচোন গোটেইখিনি খিনি মানে আচলতে আমাক দৈনন্দিন জীৱনটো কেনে হোৱা উচিত সংক্ষেপ্তে কৰি দিয়ক
হয় হয় মই এইটোয়ে বিচাৰো যে আমাৰ দৈনন্দিন জীৱনটো আহ অতি সুখময় হওক আৰু সকলোৰে সুখময় হওক আমি এ যিবিলাক কৰণীয় কাম সেই কাম কাজ বিলাক সময়মতে কৰি যাব লাগে আৰু সময়মতে যদি আমি কৰি নাযাওঁ বিভিন্ন ধৰণৰ অহ অসুবিধাৰ সন্মুখীন হৈ যাওঁ আৰু যিবিলাকৰ কাৰণে আমি আহ ভৱিষ্যতে হব লগা কাম বিলাক আমাৰ ৰৈ যায় আৰু তাৰপৰি আমি আহ সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত জীয়াই থাকিব লাগে। নহ'লে আমাৰ বিভিন্ন ধৰণৰ অহ বেমাৰ আজাৰে দেখা দিব পাৰে হয়
হয় হয় হয় ঠিক আছে দিয়ক আপুনি সময়খিনি দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ থাকিল আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল। যদি সময় পাও কেতিয়াবা আকৌ কথা পাতিম ঠিক আছে
হয়-হয়।
ঠিক আছে ৰাখিছো
হয় হয় ধন্যবাদ ধন্যবাদ হয়